শুনিছ।
শুনিছো তই শুনিছ?
মই শুনিছো।
অহ অহ কি কৰি আছ
আছো হয়নে তই?
অ অ অ আছো ৰ বাকী তোৰ মেজ মেজৰ ইকনমিক্স আছিল ন।
অ আছিলে
উম কেনেকুৱা লাগে কি বুজি ইকনমিক্সটো
ভালেই ইকনমিক্স মানেটো অসমীয়াটো অংশনীতি বুলিয়ে কয়। এতিয়া অৰ্থনীতি। যিবোৰ অ অৰ্থনীতি হৈছে এখন দেশৰ বা সমাজৰ এখন উৎপাদন বৃদ্ধি দৰম বিনিময় আৰু সামগ্ৰীৰ সেৱাৰ এইবিলাক যিবোৰ ব্যৱসায় ব্যৱহাৰ কাৰণে জড়িত সেইবোৰে হৈছে ব্যৱস্থা স্বম মানে ব্যৱস্থা অৰ্থনীতিৰ মূল উদ্দেশ্য হয়
অ এনে মানে এক্জাম্পল দিব ক'লে মানে কেনেকৈ দিব পাৰি উদাহৰণটো
উদাহৰণ হয় মানে এখন দেশৰ লগত আমাৰ দেশখনৰ যিটো আদান প্ৰদান হয় বা কিছুমান সেইটো এটা ক'ব পাৰি আৰু নহলে বা তই ধৰ মানে এই অহ দৰিদ্ৰতা আমাৰ দেশৰ অসমখনৰে ধৰ দৰিদ্ৰতা নিবনুৱা সমস্যা এইবোৰৰ ক্ষেত্ৰতো হয়
উম
অৰ্থনীতি বিভিন্ন ক্ষেত্ৰত বুজাব পাৰি
অঁ অঁ আৰু এনে আদান প্ৰদানৰ সেইটো টকাৰ লেন দেন এইবোৰক বুজাই ন অ অৰ্থনীতি সেইটো
মানে সেইতোৱে মানে
ইণ্টাৰ্ণশ্বিপটো কৰিছিলে চাগে অৰ্থ ইকনমিক্সত
হয় কৰিছিলো
অঁ ক'ত কৰিছিলি?
এইটো এটা নন বেংকিং আছিলে নাইটিংগেল নাইটিংগেলত কৰিছিলো সেইটো আচলত তেনেকে আমাৰ কৰা নগ'ল ইণ্টাৰ্নশ্বিপত কাৰণ এ ফিল্ড ভিজিতে বেছিকে দিলে তই এতিয়া মুঠতে মানে অৰ্থনীতি হিচাপত তেনেকে একো নহ'ল আৰু
উম উম বাকী এনে পিছত ইকনমিক্সটো মানে পঢ়িপিনে
অ পঢ়িম কাৰণ এইটো মানে মোৰ এ ভাল লগা চাবজেক্ট বুলিয়ে ক'ব পাৰি
উম উম উম
তই কি ভাব অৰ্থনীতিৰ বিষয়ে?
বস্তু
তই কি ভাব অৰ্থনীতিৰ বিষয়ে?
মইতো মানে ভালে লাগে চাবজেক্টো। অ আৰু মানে এইবিলাক টকাৰ লেন দেনৰ এইবিলাক বস্তু যিবোৰ মানে এইবোৰ মানে কোৱা হয় ন ত কোৱা হয় ভালকৈ কেনেকুৱা কেনেদৰে লেনদেন কৰিব পাৰি বাহিৰত। কেনেদৰে কিবোৰ বস্তু পঠাব পাৰি বা ভিতৰলৈ কেনেকে আনিব পাৰি। ৰপ্তানি আমদানি এইবিলাক কথাটো, সেইটো বস্তু মানে ভাল আৰু।
উম সেইটোৱে মানে। অ এখন দেশৰ উন্নত উন্নয়ন জনগণৰ মানে এইবোৰ মানদণ্ড আই। এইবোৰৰ ওপৰতে নিৰ্ভৰ কৰে অৰ্থনীতিটো। ত শক্তিশাল আৰু শক্তিশালী অৰ্থনীতি এখন মানে অগ্ৰগতি বা স্থিতিশীলা স্থিতিশীলতটো একদম মূল ভিত্তি বুলি ক'ব পাৰি। ইয়াৰে বিভিন্ন বৈশিষ্ট্যয়ও থাকিব পাৰে যেনে ধৰ সীমিত সম্পদ সঠিক বয়। পঢ়াৰৰ ওপৰত গুৰুত্ব দিয়ে বা উৎপাদন বিতৰণ এইটো তাৰ যিটো কলি আদান প্ৰদানটো বিতৰ বিনিময় উপভোগৰ সৈতে সেইবোৰতো জিত ব্যক্তি সমাজ আৰু দেশৰ কল্যাণৰ লগত সম্পৰ্কিতও হয়।
হেল্ল',
হেল্ল' হেল্ল' চনে
শুনি আছোঁ।
তেনেকুৱাই ন আৰু মানে কেনেকুৱা ধৰ। মানে ফিলটো কেনেকুৱা আছিল মানে পিছলৈ কিবা কৰিব পাৰি নে।
উম পাৰি পাৰি মানে এখন দেশৰ আহ আদান প্ৰদান। দৰিদ্ৰতা নিবনুৱাৰ সমস্যা ত মানে গোটেই খিনিৰ ওপৰত। অৰ্থনীতিতটো জড়িত ত' অৰ্থনীতিৰ বিষয়ে মানে বহুত খিনি জানিব লগ লগীয়া হয়। আচলতে আমাৰ জীৱনত যিটো চলি থাকে আমাৰ আমি যদিও মানে সেইটো বস্তু। কি নকৰো আমাৰ ডেইলি লাইফত সেইটোৱে চলি থাকে। বজাৰ কৰিলে হওক বা কিছু কিছুমান এতিয়াও আমি নিবনুৱা নিবনুৱাৰ ক্ষেত্ৰত হওঁক ত সেনেকুৱা বহুত খিনি ক্ষে থাকে আৰু বিশেষকে শ শিক্ষা স্বাস্থ্য পৰিবহন যোগাযোগ বিমান। বীমা এইবোৰ চব ক্ষেত্ৰত- বা বেংকিং ক্ষেত্ৰতে চব গোটেইখিনিৰ লগতে অৰ্থনীতি মানে জৰি এ হৈ থাকে।
নিবনুৱাৰ ওপৰতো গুৰুত্ব দিয়ে
অ উম মানে অৰ্থনীতিৰ সন্মুখীন ৰ মেইন সমস্যাসমূহে সেইটো নিবনুৱা সমস্যা দৰিদ্ৰতা। মূল্য বৃদ্ধি আ আৰু সম্পদৰ অসম মানে সেইবোৰৰ আয় বয়ৰ ওপৰতো হয়। বা ক অ উৎপাদনশীলতাতো অৰ্থনীতিৰ মানে এটা সমস্যা আহি পৰে। বা কেতিয়াবা প্ৰাকৃতিক সম্পদৰ উপচয়ও হয় ত' তেনেকে বহুত মানে সমস্যা কিছুমানৰ সৃষ্টি হয়
বুজিছোঁ এনে এইবোৰ মানে ইকনমিক্স টো মানে এটা ভাল যে মানে চবতে যাব পাৰি ন। ফিল্ডত এনে কিছুমান চাবজেক্ট এণকা থাকে থাকে ন মানে যে কেইটামান পাৰ্টিকুলাৰ লি এটা মানে থাকে ন ইকনমিক্স নাথাকে সেইটো ভাল কিন্তু
সেইটোৱে
ইকনমিক টো‌ যে কৰিব পাৰে বাকী এনে এম এ টো কৰিবি না তই
অ কৰিম বুলিতো ভাবিছো কিন্তু আমাৰ যিহেতু চাৰি বছৰীয়া কৰ্চ হয় ত চাই লও কি হয়
অ অ এনে কিতাপবোৰ ভাল ন
উম উম ভাল
পঢ়িলো ভালে লাগিছে চাগে
অ ভালেই
উ উ এনে টিচাবোৰ কেনেকা বুজাই ভালেনে
অ ভালে গোটেইবোৰ চাল দি আহে
অ বুজিতো পাই চাগে
উম পাই
উ উ আৰু এই পেপাৰবোৰ কেনেকুৱা কাটে ইকনমিক্সৰ
ভালে হয় মানে ইজিয়ে হয়
অ চবেইেতো লিখিব পাৰি চাগে
উম পাৰে
উ
উ তই যেনেকে মানে তোক এটা কথা সুধো মানে তই জান অৰ্থনীতি আমাৰ মেইন সমস্যাস সমূহৰ মানে নিৱনুৱা দৰিদ্ৰতা তোৰ এনেকুৱা লাগে সেইকাৰণে আমাৰ যিহেতু অসমভাতি থাকে দৰিদ্ৰতাটোও বহুত বেছি আৰু নিৱনুৱা সমস্যাও বহুত বেছি সেইটো মানে তোৰ হিচাপত মানে আমাৰ উন্নত কৰিব পৰা যায় নে
উম পৰা যায় মানে গভাৰমেন্টে যদি চৰকাৰ অলপ যদি মানে বেছিকে ভালকে চাই কিছুমান মানে এনেকুৱা থাকে কল কাৰখানা এইবোৰ মানে অলপ যিবোৰ বস্তু মানে অলপ বেছিকে উৎপাদন কৰিব পাৰি সেইবোৰ উৎপাদন কৰি নিবনুৱা সমস্যা টো কমি যাবয়ে কাৰণ তেতিয়া চবে চব বস্তুতে যাব পাৰিব। চব চাকৰিতো সোমাব পাৰিব তেতিয়া নিবনুৱা সমস্যা টো এনেও নোহোৱা হ'ব আৰু দৰিদ্ৰতা সেইটোও নোহোৱা হ'ব যদি চব বিলাকে মানে এটা মানে সমান লেভেলত কাম কৰে কাম বোৰতো থাকেই কিন্তু মানুহ বোৰে অলপ ইয়াতে এলেহুৱা সেইকাৰণে মানে সেই বস্তুটো থাকে আৰু আমাৰ অলপ বেছি মানে ভাৰততে এবোৰ
উম হুম
সেইটোৱে কিছুমানে লাজ কৰে নকৰে সেনেকুৱা টাইপ হয় ন।
হয় অ মানে মোৰ মতেদি যদি মানে অৰ্থনীতি উন্নয়নৰ এটা উপায় বুলি। ক'ব পাই গলে ধৰ কিছুমানে এতিয়া কৃষি আৰু উদ্যোগৰ আধুনিকৰণো কৰিব। বা বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষাৰ প্ৰসাৰো কৰিব কিছুমানে এতিয়া ঘৰতে আজিকালি যেনেকে ঘৰৰ পৰা এটা বিজনে ষ্টাৰ্ট দিয়ে। তেনেকুৱা কৰিলেও নিবনুৱা সমস্যা বা এটা দৰিদ্ৰতাটো কম হব পাৰে। মানে যেনেকে সৰু কুটিৰ আৰু নতুন উদ্যোগিক উৎসাহিত যদি কৰে। বা যুৱ সমাজ নিজৰ দক্ষতা উন্নয়নৰ প্ৰশ প্ৰশিক্ষণ দিয়া এইবোৰ গোটেইখিনি যদি কৰে। এটা মানে অ ভাল এটা মানে উন্নত হব বুলি ক'ব পাৰি যদিহে নিজে যদি ঘৰত থাকিও এনেই নাথাকে কিবা এটা যদি কৰিব পাৰে তেতিয়া দৰিদ্ৰতাও কমিব নিবনুৱাও কমিব।
আৰু আজিকালিতো মহিলাবোৰ স্ব নিৰ্ভৰশীল হব ধৰিছে যিটো এটা মানে বহুত ভাল আৰু মানে। সিহঁতে এইবোৰ মানে সিহঁত কিছু আগতে আছিল ন যে সিহঁতক কাম কৰিব দিব নালাগে এইবোৰ কিবা কিবি বহুত আৰু উৰণিৰ তলত থাকিব লাগে এইবোৰ আছিলে কিন্তু এতিয়া মানে ভাল হৈছে। কি অলপ শিক্ষিত হৈছে মানুহবোৰ। কাম কৰিব দিয়া হৈছে এনেকুৱা আৰু আজিকালি মানে। ঘৰৰ পৰাই চব বস্তু কৰিব পাৰিয়ে ডেলিভাৰীটো। সেনেকে ডেলিভাৰীও কৰিব পাৰি। ত' মানে বস্তু বোৰ অলপ সহজ হৈছে আৰু
সেইটোৱে মানে তাৰে তাৰ মাজতো সমস্যাও আছে। আৰু তাৰে বহুত ধৰণৰ উপায়ো আছে সমস্যাৰ পৰা উলিয়াব পৰা উন্নত হব পৰা আছে। তাৰ মাজত যদি নিজে চলিব পৰা যায় তো মানে যিমানে যি নহওক কি এটা উন্নতৰ ফালেই যাব পৰা যায়।
অ অ মানে কেনেকুৱা সমস্যা আছে।
সমস্যাটো মই কলো ন দৰিদ্ৰতা বা নিবনুৱা সেইবোৰৰ সেইবোৰে সমস্যা হয় বা আই ব্যয় যদি আমাৰ কমকে হয়। বা আ ধৰ এতিয়া প্ৰাকৃতিক সম্পদ অ কেতিয়াবা প্ৰাকৃতিক বৰ মানে সম্পদ যায় ত সেইবোৰ কাৰণতো হয়। উ তেই সেই টো কাৰণে যদি তাৰ সেই উপায়বোৰো মানে নিজে কৰা যায় তেতিয়া হ'লে সমস্যা। বোৰ কমকে হ'ব
উম উম উম মানে এনে অৰ্থনীতি ইকনমিক্সে মানে কিহৰ ওপৰত বেছিকে গুৰুত্ব দিয়ে
অৰ্থনীতিয়ে দেশ আহ দেশৰ উৎপাদন আৰু জাতীয় আয়ুৰ বৃদ্ধি কৰে কৰাত সহায় কৰে বা নতুন কৰ্ম কৰ্ম সংস্থাপন সুযোগৰ সৃষ্টি কৰে দৰিদ্ৰতা আৰু নিবনুৱা। সমস্যা হ্ৰাস কৰাত সহায় কৰে অৰ্থনিতিৰ মেইন কাম সেইটো হৈছে যে দৰিদ্ৰতা। আৰু নিবনুৱা সমস্যা মানে হ্ৰাস কৰাত সহায় কৰে। বা শিক্ষা স্বাস্থ্য পৰিবহন আৰু যোগাযোগৰ মানে ব্যৱস্থাৰ উন্নত। সাধন কৰে বা দেশৰ সামগ্ৰিক। সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন নিশ্চিত কৰে এইবোৰে হৈছে গুৰুত্ব ত' এই এই বোৰৰ ওপৰত যদি চলা যায় তেতিয়া হ'লে ভাল হ'ব কাৰণ অৰ্থনীতিৰো মানে প্ৰধান দুটামান অ তিনিটা ভাগ আছে। ত' যেনেকে আমাৰ অ অসমীয়াত প্ৰাথমিক খণ্ড ইংলিছত প্ৰাইমাৰী চেক্টৰ বুলি কয় এ দ্ধিতীয় খণ্ড ইংলিছত ছেকেণ্ডাৰি চেক্টৰ আৰু ৰ্থাড তিতিয়। খণ্ড আহ টেৰিটৰী চেক্টৰ বুলি কয় ত এই সম্পদ মানে ভ অ ঠিক আছে দে।